অ' কি কৰিছা?
এয়া মই আজৰী হলো আপোনাৰ ভাল?
আজৰী হলা। অ আছু দিয়া ভালে বাৰু।
ওমম কি কৰিলা আজি দিনটো?
আজি দিনটো, আমাৰ ইয়াত বৰষুণ আজি দিনটো। উম, চবতে ন? অ', তাতো, ইমান বেয়া গোতেই দিন এনেকুৱা বতৰত বৰ অশান্তি লাগে ও কাম চাম কৰিবলৈ অশান্তি নালাগে ন? তাৰ পিছতে ওম উম, হয়। তাপ দিনটো মানে কি আজি ৰেট্টৰ নিচিনা হ'ল মানে এনেকুৱা বতৰত বিশেষ ওলিয়াব নোৱাৰা হ'লো।
উম মই সেয়েই কম্বল জাপি লৈ শুই থাকোঁতে গৈছে আজি দিনটো এনেকুৱা বতৰত কিবা ঠান্ডাও লাগে দেখোন আৰু মাজত গৰমো লাগে। ফেনখন একত দিছো, দি কম্বলখনো লৈছো বিছনাখনৰ পৰা নামাই নাই দেখোন আজি।
তুমি এ কম্বল লৈছা ওম
পাতল কম্বল অ ফেন এখন ফেনখন মাজতে গৰম লাগে না সিতু চাইদত, ফেনখন বিচনাখনৰ সন্মূখনৰখন নহয়। এ ৰুমত দুখন ফেন আছে নহয়, সিফালৰ ফেনখন এক কতদি থৈছোঁ অকণমান মানে হাৱাঅকন আহে অ দৰ বতাহো নাহে সেও মানে হেৰী গৰমও লাগে যে মাজতে আকৌ ঠাণ্ডাও লাগে, আৰু সেকাৰনে মানে সেয়ে কও ফেনখন একত দিও অকমান সময় ঠাণ্ডা বেছি হয় যদি ঠাণ্ডা লাগে কও
মই কিন্তু হে মই সেইতুৱে কৰিলো পিছবেলা মই কি কৰিলোঁ জানানে? হেৰি কৰিলোঁ কাপোৰ জাপি লৈ পেলায় শুলোঁ, মই কিন্তু ঠাই গম
নাই, নাই পিছবেলা অফ কৰিছোঁ, এতিয়া কিন্তু গৰম লাগি বৰষুণ দিব নেকি আকৌ।
নাই লাগা গৰম দেখোন এতিয়া। বৰষুণ বতৰ ডাৱৰ কিন্তু। এতিয়া পুৰা ডাৱৰ হৈ আছে। ৰাতিটো আকৌ পৰে নেকি নে, মানুহ উঠাৰ আগে, আগে ৰাতিপুৱা শেষ, শেষ ৰাতি সেইখিনি সময় পৰা বৰষুণ পৰিলে বৰ দিগদাৰ দেই, আজিটো সেইটো টাইমৰ পৰাই পৰিছে এ
অ', ইয়াতো একেবাৰে মানে ঘড়ীটো চাইছোঁ দেখোন সাতটা, চাৰে সাতটা বাজিছে গোটেইখন ক'লা একে আন্ধাৰ এনেকুৱা লাগিছে পাঁচটা, পাঁচটাত নহয় আৰু চাৰে তিনটা, চাৰি যেনেকুৱা হৈ থাকে তেনেকুৱা হৈ আছিলে, ইয়াতো তাছত আৰু বোলে কোনো উঠে বাদ দে কোনে উঠে, শুই থাক শুই থাকিলোঁ।
অ' আজি চবৰে আৰাম। হৈছে সেইটো। সেইটো কাৰণে এনেকুৱা বতৰত আৰু কিনো কৰিবও উঠি। ইমিলি কিন্তু আজি যে মই ঠাণ্ডাটো ইফালে গৰম কাপোৰবিলাক সোমুৱাই দিলোঁ জানানে।
উম, অ', সেই সোপা এটা ময়ো শুমালো। ঠাণ্ডা লাগিছে কিন্তু মানে হ'লেও নোহোৱাকেও চলি গৈছে কাপোৰ মানে। গৰম কাপোৰ নিপিন্ধাকেও
এই নহয় ৰ'বা, মই যেতিয়া শুৱাৰ পৰা উঠিছো মোৰ ইমান ঠাণ্ডা লাগিছে, মোৰ এতিয়া উঠি যাব কাপ শুই আছিল সেইতু কাৰণে তাৰ পিছতে এও আহিলে, তাৰ পিছত মই বোলো মোৰ ইমান ঠাণ্ডা গাত আকৌ মই মানে কি কাপ হলেও কাম কৰিবলৈ বৰ অশান্তি পাওঁ অ '। শ্বেতাৰ পিন্ধি পেলে অ, স্বেতা পিন মই ঠাণ্ডা দিনটো স্বেতাৰ পিন্ধি হে কাম কৰোঁ।
উম, উম কিন্তু কাপোৰ ললে কিবা জতৰ পতৰ লাগে।
মোৰো সেইটো কিন্তু শ্বেতাৰ বিলাক সব সোমাই দিলোঁ। ধুই ধুই
মৌ সোমাই থৈছোঁ ওলোৱা নাই আৰু হেই উলিয়াম দুদিনৰ কাৰণে আকৌ ধুব লাগিল। আকৌ গৰম পৰিলেটো আপোনাৰ কেনেকুৱা গৰম লাগে
দিয়ক ৰবা এতিয়া যদি কাইলে যদি দুটা কাৰা কাৰা কাইলে যদি ৰ'দটো কাৰা হয়।
উম, হু হু, সেয়াই সেইকৰণেটো সেইকাৰণে উলিওৱা নাই জানোয়ে সেই এদিনৰ কাৰণে উলিয়ালেটো, ধুবই লাগিব এবাৰ পিন্ধাৰ পিছত, তেওঁ থৈ দিব নোৱাৰোঁ।
নোৱাৰি নোৱাৰি বেয়া লাগে ন, মই নথও।
কপি জপি হলেও থা
মই সেইটো কাৰণে শ্বেতা ওলোৱা নাই আজি, ইমান অশান্তি পাইছোঁ কাপোৰ লৈ। মই আকৌ কি কৰি আছোঁ জানা, এই চবজি ৰুটি বনাইছোঁ যে
উম!
কাপোৰ বোৰলৈ যতৰ পটৰ লাগে এবাৰ থই জাও আকৌ এবাৰ লও হি ঠাণ্ডা লাগে
অ হয় দিয়ক।
কাপোৰ বোৰ লৈ বৰ অশান্তি লাগে।
বতৰৰ কথা মানে ৰং চাইছে এনেকুৱা লাগিছে।
উম
ন সেই কালিৰ পৰা কাপোৰবোৰ সুকুৱা নাই বৰ অশান্তি পাইছোঁ। লাগে নহয় বাহিৰত মেলি থবতো নোৱাৰি, আক কুমজে
বা এ মই সেই ত থও বাহিৰত জানানে মই কি কৰিলোঁ জানা এটাৰ অ দেখা নাপায় এটা ৰুমৰ কাপোৰত সোমাই থাকিলে কেনেকে দে দেখা পাবা আৰু এতিয়া এইটো ছিজিনত ওলাই শামুক দেখেলোৱে অথনি ওলাই গৈ শামুক ওলাইছে। তাৰ পৰা মই এতিয়া ৰাতি আক মই, দুৱাৰ মুখে ছুয়াৰ মুখে ওলাই। মই ৰাতি দুৱাৰ মুখে ছুৱাৰ মুখে নিমখ দি থোও গম পাইছা নহ'লে আহি এদিন চেন্দেল, বাহিৰৰ পিনে চেন্দেল খিনি যে দুৱাৰ মুখত থাকে কি চেন্দেলতে কুঞ্জি উঠি আছে। উম, বৰ ঘিণ লাগে যে, নিমখ দি এটা লাইন কিন্তু এনেকে পেলায় গোটেই ওৱালে এনেকে এনে এ মই নিমখ দি থৈ দিও!
উম লাগে যদি লাগিছেনে তেনেকে মৰিছেনে কেতিয়াবা
নহয় নাহে নাহে, সিফালে নিমখৰ সিফালে ৰিতৰাণ হোৱাও তেনেকে দে নিমখ খিনি দি পাৰ হৈ!
আমাৰ সেই অলপ কম দামৰ নিমখ মায়েও আনি আনি থৈ দিয়ে।
বাৰিষা দিনত হেৰি বাহিৰত আমাৰ যে দুটা পেকেট বাহিৰত থৈ তাৰ ভিতৰত ভৰাই এনেকুৱা! কৰো মানে বেলেগ নানিলেও নিমখ দু পেকেট তিনি পেকেট কৈ আনিব লাগে। মানে অ বাহিৰেদি ছতিৱাব
উম!
খুৰা আহি পেলায় আকৌ! কৈছে হে আজি! কৈছে হেৰি নিমখ অলপ মাৰি দিব লাগিব ৰবা এতিয়া মই গা ধুম যে পুৰা সদায় গা ধুৱে যে দুকানৰ পৰা আহি। কৈছে নিমখ অলপ মাৰি দিম ৰ'বা, সেইফালে উম, মানে বাহিৰৰ চাইডে আৰু। আহিব নোৱৰাকে, বৰ দিগদাৰ লাগে। এইটো বস্ত সঁচাকে
উম, উম, এনে দেখিলে মানে অপোনাৰ কিবা। চিন থাকে নহয়! নাই ঘৰতে যাৰ যাৰ ঘৰত মানে যেনি যায়, তেনি অ' যেনি যায় তেনি একে জিলিকি থাকে ৰাতি।
কিয় যে ইমান ঘীণ লাগা এইটো বস্তু, ৱাহ!
তাকে আমাৰ গিলতো দেখো এই আগতে আপোনাৰ অলপ ক্ৰীম ৰঙৰ জাত টো যে এইটো আছিলে আজি দুই তিনি বছৰ কলা জাত টো লোৱা হৈছে চেপেটা কে যে, ও চেপেটা কলা টো ইটো টো ও ধৰক দেখিলে কিবা গাটো বীজল বীজল
চেপেটা টোত কৈ উম চেপেটা টোত ইটো বেছি বীজল ও
আৰু নিমখ খিনি দিয়া পিছত তুমি গাতে যদি নিমখ ইও উহ ৰাম কি নাই ও সেইসোপা দেখি পেলাই তুমি কুনু কাৰণে একো
নোৱাৰি নোৱাৰি, আৰ এবাৰ কিবা কাৰণত মানে কি বহুত বছৰৰ আগত আৰু ঘপককে তু তাত লাগি গল সেটু এনেককুৱা সেই জাগা এইখিনি মানে হেৰি নিচিনা আপুনাৰ মই নিমখ দি ধুইছোঁ নিমখ দি পেলাই - - - চাবোন দি তিনি চাৰিবাৰ মানে বহুত বাৰ ধোৱা হল ডেটল চেতল চব দি সেই জেগা খিনি মানে ডাঠ ডাঠ হৈ থাকিলে অলপ দিনলে, দুদিনমানৰ পিছতহে নৰ্মেল হৈছে।
কিয় বাৰু? মোক এবাৰ ইহঁতে জমনি কৰা নাই জানো আমাৰ সেই ভাগিনটোৱে। তাৰমানে এই সৰু মানিমুনি জাতটো যে, সৰু মানিমুনি জাত নহওতেই জানা পাছফালে হেৰী আছিলে যে, ভাল জাগা ধুনীয়া জাগা তাৰপিছত মই মানে অকণমান বেছি হৈ দিলে তৎক্ষ আমাৰ হেৰী বোৱাৰীজনীয়ে ক'লে বাইদেউ বোৱাৰীজনী অ তাই ক'লে মাহী ইবাৰ আহিলে হেৰী কৰিব চোন সৰু মানিমুনি আছে যদি লৈ আহিব বুনু লৈ যায় কিমান ধুনীয়া হৈ আছে আছে সিদিনাখন মানে মোৰ যাব লগা আছে তালে তাৰপাৰ মই বোলোঁ এইখিনি আকৌ কোনোবাই উঠাই লৈ যাব। নতুনকে অহ' বৌহতে উঠা হেৰী লৈ যায় যে তাৰ পাছত মই বোলোঁ সিটো কাৰণে মানে মই লৈ যাওঁ। এইয়ে মই জানা ইফালে হেৰী দিন এনেকুৱা বাৰিষা নহয় মা ফাগুন মহীয়া আছিলে তাৰপৰা মই কি কৰিলোঁ সেই খিনি উঠালোঁ, উঠাই পেলাই মানে ধুই লৈ যাওঁ এবাৰ। এ কে তলত মাটি লাগি আহি ট্ৰেনৰ মাত দিৰ লগত তোৰ মানে শিপাৰ ফালে মাটি লাগি নাহে জানোঁ মানে হেৰীখিনি উঠালে তাৰ লগতে কোন লাগি আহিছে মইতো ভাবিছোঁ, এতিয়া খৰাং দিনতনো ক'ত কোনজলকীয় থাকে তে আহি পেলাই মই এনেকে ডাঙৰ ষ্টীলৰ চৰিয়া এটা লৈ গৈছোঁ। এনেও গৈ তাতে বোলোঁ মই ধুনীয়াকৈ আদালি আদালি আগে বুক কৰাখিনি উঠাই উঠাই তোৰ মই এনেকে এনেকে পানীটো তাৰ পৰা বাল্টি বা বাকি দাইৰেক্ত বালটিত জুবিয়াই দিয়া নাই আৰু চৰিয়াটো তেনেকে লৈ লৈ সেনেকে হাতেদি মো-মানে, এটা হাতেদি পানীখিনি বাকো, এটা হাতেদি এনেকে এনেকে মানে মাটিখিনি মানে উঠাই লওঁ, তাৰপিছত এ-এইডাল গোট তাৰ মাটি বুলি পেলাই এনেকে চো চুই আছো নহয় দুইটা আঙুলিদি। ই আই, মই চিঞৰ মাৰি দিছোঁ। পাছত যেতিয়া গম পালোঁ মানে, কোনো নাছিলে দেই ঘৰত। তাৰপিছত, এইটো কি কোমল কোমল লাগিছে বুলি সন্দেহ হৈ এনেকে চাওঁ, মই চিঞৰ মাৰি তাৰ মানে মোৰ গোট গোটেই গা, মোৰ এতিয়া তোমাক যে কথাখিনি কৈ আছোঁ, মোৰ ভৰিৰ তলৰ পৰা সিৰসিৰাই আহিছে। তাৰ পিছত মই, কি নকৰিছোঁ। দাকা নাই ৰ'বাচোন, দাকাটো নাই বাৰু। হাতত অ', আঙুলিকেইটাতেই আৰু।
আঙুলি, নহয়, মোৰ মানে হেৰি হাতখনৰ, আমি য'ত খাৰু পিন্ধো সেই ওপৰফালে লাগিলে সেইখিনিত, সেই জেগাখিনি চ
অঃ স, কিবা এলাৰ্জেটিক নেকি বাৰু বস্তুটো চাগে?
নাজানো দেই, সেই জীৱনত প্ৰথমবাৰেই লাগিছিলে আৰু, অ' দেখিলেই ঘিণ লাগে সেইডাল। কোনেনো তাক যা
তাৰপৰা কথাখিনি ক'লোগৈ যে, মই, নিম, তোমাৰ নিচিনাই যে তুমিযে ক'লা, নিমখ কেইবাৰ দিছোঁ, চাবোন কেইবাৰ দি মই আনকি গা ধুৱা চাবোন নহয়-নহয়, কাপোৰ ধোৱা চা চাবোন যে, বাৰ থাকে, সেইয়াদি এ তাৰমানে মোৰ ডেটলটো এনে দিওঁৱে বাৰু, কাপোৰতেই দিওঁ দেখ গতিকে মোৰ এনেকুৱা এটা কণ্ডিচন হোৱা পিছত তাৰপিছত মুঠতে, কিনো কৰিছো
মানে মই, অ', তেনেকুৱা, মইও সেই নিমখ এচপৰামান দিছোঁ, হাতখনত ঘঁহিছো, চাবোন দিছোঁ, হেণ্ড ৱাছ দিছোঁ, ডে-ডেটল দি ধুইছোঁ, সে, সে, সে, আৰু কি ক'বা?
মোক ইহঁতে কি কৈছে জানানে নাজানা ইহঁতে? কথা যেতিয়া কৈছোঁংগৈ, তাৰ সেইদিনা গ'লোগৈ ন', বুলো আজি এনেকুৱা তেনেকুৱা হ'ল নহয়, জানন নাজান? মোক একে গোটেই সোপ পাই ভাগিনটোৱেও বোৱাৰীজনীয়েও, বাইদেউহঁতেও, গোটেইসোপায়ে কি কৈছে জানানে? ইচ ৰাম মাহী ভূল কৰিলা নহয়, তুমি আঙুলিটো কাটি কাটি পেলাব লাগিছিল। দিলে দেখোন, তাৰ মানে, মই কোৱা মোচনতে সিহঁতে আৰু মোৰ এনেও ঘিণতো বেছি নহয় জানোঁ। যেনেকৈ কৈছোঁ মানে সিহঁতে ভাবিছে কি, এইজনীক কি হৈছে চাগৈ, তেতিয়া কৈছে- এই ভুল কৰিলা। আঙুলি কিটা কাটি দিব কাটি পেলাব লাগিছিল তুমি, মই এই কথাটো নেপাহৰোঁ দেই।
তাকেতো, এতিয়া সেইদিন নাহিলে নহয় আৰু এতিয়া বাৰিষা মাহ নে, আগফালেও আপুনি বাহিৰত ওলাই দেখিবই আৰু চপৰা-চপৰকে এগালমান লাইন পাতি, লাইন পাতি আহি থাকিব।
এদিন আমাৰ ভাইটিহঁতৰ ঘৰলৈ যাওঁতে, গে খন খুলিব লৈছোঁ কথমপি হাত-সেইডালত হাত দিয়া নাই, গেটত
আমাৰো আগতে গেটত বগাই। আজিকালি দেখা নাই। সেইটো নোহোৱা হ'ল যে। সেই-এই আৰু ক'লা জাতটো মানে গেটে, চেট টে, ইমান বগুৱা নেদেখোঁ, সি তলেদি গৈ থাকে বেছিকে।
তল, মাটি দি বেছি যায় ন?
ঠিকেই তাৰপা আৰু হওঁক দিয়ক হয়, কোমজেলেকুৱাই কি, কি জাল্লা, শুলে, শুলে।
ঠিক আছে, বাৰু
ঠিক আছে, দিয়া বাৰু ন। অ', পাতিম দিয়া, অ', উম।